ছা সেই দেখাই আছিল।
উম।
এই তোক নাম্বাৰ কপিপেছ মাৰলো কিবা মই যে দিলো স্কিনশট
অ', অ' চাই এই কেতিয়াবা হয় কেতিয়াবা হয় দে চাৰ্ভাৰ প্ৰব্লেম হয় দে কেতিয়াবা।
উম কিবা কিবি আহি আছে তাস্ক প্ৰথমে প্ৰথমে তোক পাঁচটা মানৰ লগত তাৰ পিছত দহটা এনেকে এনেকে।
হয় নেকি? ইতা যে মূৰ লগত কথা পাতিব আহিচ নহ'ব।
সেইটো মানে এতিয়া যদি কলটো যদি তেতিয়া হ'ব চাগে।
অ' আচ্ছা।
পাইচা নাই আজিকালি পা নাই।
সেইিঘিলাক ইয়াতে ক'ব দিছি পিছত এইবাৰ মেছেজত থাম দে।
অ', অ', মানে এইখিনি বস্তু এইখিনি বস্তু ৰেকৰ্ডিং হৈ থাকে?
ৰেকৰ্ডিং নহয় মানে এপৰ কথা কবা নালাগে আৰু এপৰ কথাতে মানে ধৰি লয় আৰু বুজিছা
আচ্ছা বুজি আছো।
মানে এই যিবিলাক ধৰা আমি কথা পাতি আছো বা যিবিলাক ধৰা তাতে চলি আছে সেইবিলাক বস্তু সিহঁতে মনিটৰ কৰি থাকে।
মনিটৰত নকৰে কিন্তু এই মানি মানি ৰিলেটেড হে আৰু চবে কৰে উম খালি এনেকা এ আই আছক ম তমি ত পৰ্চনল তহঁতে আৰু বক বকিবা
আমাৰ ইয়াত কৈ বেছি সুবিধা।
উম বাকী হেৰিওত লুচি খালি।
উম লুচি বনালে আজি এই যে দাদাহঁত আহিছে। মামা মামাৰ ল'ৰা আৰু
আচ্ছা আচ্ছা।
নাৰে তাৰ মানে ৰিচেণ্টলি হাৰ্ট ষ্ট্ৰক কৰিছে এইবিলাক গাহৰি গাহৰি মদ চদ অলপ বেছিকে খাওঁ কৰিছে তাৰে ই মানে আজি চেক্‌আপ আছিলে। কৰিব গৈছিল আহিছে কিবা কিবি ঔষধ দিছে আমাৰ তাতে সোমাই গেল সি আৰু তাৰ দাদাকতো আহিছে। তাৰপিছত এই আমাৰোতো একো নাই আজি সোমবাৰ মামী তাত খালা আৰু মামী হেতঁৰ তাতে ভাত চাত খালা এ গেল আৰু অলপ আগতে
আজি ভয়ে লগা হৈছে এই এই হোৱা হাৰ্ট ষ্ট্ৰক হোৱা কিবা হোৱা মানে বেমাৰে চলি থাকে
সাৰ পাই মানে যোৱা মানে
আমাৰ চাইদৰ ল'ৰা এটা মানে আমাৰ দাদা হয় আৰু তাৰ আহ কি বুলি কয় এই ডাইজেচনৰ যোনটো সেই থাকে এটা নাম্বাৰ থাকে আৰু মানুহ ডাইজেচনৰ সেইটো কিবা থ্ৰী হাড্ৰেড ন থ ফিফটি লাগে থ থাকে থাকিব লাগে হা তাৰ কিমান যাই পিছে নানা বত্ৰিশ হাজাৰ যাই পিছে থাৰ্টি টু থাউজেণ্ড থাকব লাগে থ্ৰি ফিফ্‌টি মাত্ৰ আৰু তাৰ যাই পাইছে বত্ৰিশ হাজাৰ মানে তাৰ কিবা খালিয়ে মানে বমি হৈ উলাই যায়। একোৱে ইমান হজম নহয় তাৰ তাৰ পাছত এয়া ৰাখলা হেলত চিটি হেলত চিটিত ৰাখি পেলাই হেল চিটি ঠিক নহ'ল তাৰপাত এতিয়া কৈছে কি আমি ৰিক্স ল'ব নোৱাৰো যদি মানে অপাৰেচন লাগে মই লিখি দিব লাগিব আমি ৰিক্স লব নোৱাৰো মানে পেচেণ্টৰ তাৰ পাছত এ কথা পাতি পেলাই হায়দৰাবাদ লৈ গ'ল হায়দৰাবাদ লৈ যাই তোৰ অপাৰচন কৰি আনিছে এতিয়া।
থিক হ'লনে এতিয়া
ঠিক আছে এতিয়া।
কেতিয়া অনা খাইছে কিবা কিবা খাইছিল নেকি
চব বাহিৰা বস্তু খাই থাকে মানে বেছিকে বাহিৰতে খাই ন। মানে ফাষ্ট ফুড বাহিৰতে খাই থাকে ঘৰত নাখায় একো
সেনকে বেয়া গৈছে লিভাৰ টানব পৰা নাই আৰু
তাৰ চবতে লিভাৰ দজ এচপৰ্ত পৰিছে। বহুত অ মানে অৰ্গেনছ বহুতৰ প্ৰব্লেম পায়ে আছে এটাও বহুত বহুত অগে অৰ্গেনৰ প্ৰব্লেম পাই আছে তাৰ মানে ইমানে খাইছে মানে বাহিৰত বাহিৰত খাইছে আৰু মানে তাৰ উম মাছ মাংস লাগে আৰু মানে নোৱৰে আৰু সেনেকুৱা
এ এইটোয়ে দে বেছি গৰম গৰম বস্তু পৰা এইগিলা খান মাছ তোৰতো হ'লেও ঠিকে আছে মাংস পাইহে
মই মই মাছ বাদ দি লৈ তাই কালি কালি খাই আছো ঘৰৰ পৰা মাছ বাত দিয়ে নেকি মাংস বাদ দিবা লাগে মই ক মাংস মই খাওঁ আৰু কিন্তু মাছ মই নৰো খাবা।
উ ন মাছ ন খানে
খাও ডাঙৰ মাছ কিন্তু সেৰিহত মই ডাঙৰ মাছ খালো কাটা ব যে
উ এটাাত বজাত তটো এটা মানে যত দেচোন এই গলত বান্ধি ৰাখে যে অশান্তি লাগে
এ বহুত অশান্তি পায় সেইকাৰণে মই সিহঁততে নাখাওঁ মই
মইতো সৰু মাছ নাখায় ডাঙৰ মাছ খাই যেতিয়া ডাঙৰ ডাঙৰ কথা থাকে সেইকেইটা খাৰ খৰু মাছ নৰ পাতত নাযায় আৰু একদম টিকলি যে তাতে যে ভাজি খা লাগে মূৰমূৰিয়া সে আৰু
অ সে সে সেইয় খাইছিলো বাৰু ময়ো অ এই যে মিডিয়াম চাইজৰ কেইটা থাকে যিয়ে ভাঙন মাছ নাই কিবা মাছ বুলি কয় সেইকেইটা হবা ন দ
সেইকেইটা কটাাৰ পাছতে মৰা একদম ল কৰেৰে বাৰু ইমান
দি পেলাই ভাত খাবাত গৈছো তেনেহলে মোৰ আধা ঘণ্টা চল্লিশ মিনিট লাগি যাব মোৰ
অ সেইটোনো আৰু অশান্তি লাগে দেচোন ভাত খা যে মাছ বাচাই নহয় না ইমান চাৰি চাৰি ইফাল সফালৰ দুশ নাত লাগে মই বৰ অশান্তি পওঁ এনেকে
উ ম শ দ বাা
অ হয়
তইতো এই দুিন ল যাব নোৱাৰা কিবা বস্তু নিলে কবি ইমান দিম যা
ত আজি কি দি খালি গছে
মই তোৰ হেৰিয়ত বনাইছিল দালি বনাইছিল কচু ভাজিছিল তাৰ পাছত ভাত কেেৰেে আলু ভাজিছিল আৰু পাপৰ মই কচু নাখাও মই সেইকাৰণে দালি আৰু ভাত কেৰেল ভাজি পাপত দি খালো
আহ আমাৰো ভাত খেলা আৰু খাবা লগা বস্তুৱে নাই জানানা ভাত কেৰেলা ৰঙালাও বা কিমান কালি চৰা আ নঙালাও আ কিমান ভাবি চাৰে নঙাল ৰঙালা খা বেছিক নাই ন মই খাওঁ আৰু
মানে খাইছিলো আগতে কিন্তু বৰ ভাল নালাগে কিবা এটা
ক একৌ নাই আৰু মেইন কথা হল মাহঁতে নবনাই বনাবা নাজানাই চ কথা এধৰে গীতা ভাতৰ আে চ খুলি থাৰে
এই পুৰণা জামানা বিলাকে চলি আছে
সচা মানুহে কতও আগবাঢ়ি গ' ন বেলেগ ঘৰত কিমান কিমান দিছ বোলে মানে সেনেককা নাই যে এইটা বেংগলী হবাৰে গৰতছে বিয়া এই যে
অ
এ ভাজিটে কিমানটা প্ৰকাৰৰ ভাজি বনাব চাইচোন অ নাই নাই আমাৰ এই আলু ভাজিিতহে আলু ভাজি ি নৰ্মেল আলু ভাজি ত ভাত কেৰেলা আি সয়াত নাই আৰু বেলেগ একো নাই কিবা লকে আজি কিবা যে সিহঁতে কিবা এটাল ভাজিত যে কিব কিবি বগা বগা গুটি চুটি টাইপৰ কিবা দি কিনে যে কিবাাকিবি বনাই
অ
খেল গল দি ভাল লাগে বা সৰু আলুৰ লগা বাদাম চাদাম দিগিলা খখন ভাজি নাই ম
নাই নাই মানে হেৰিয়ত যেতিয়া কবি যিবোলে এনেকি বনাব লাগিছে হ মোৰ ইটা খত নহয়
কাৰোবাক খ কাৰ নখা নাই নিজৰ খা কাৰ নচ গম নাই নাচা এনোই এহৰ নিজৰো চখ নাই বেলেগ নানুকে খাবা যা
উম অ দে বেলেগে মেলেগ সুধলি কি খাইছা হলি আজি মুক্ত হ'ল তো মক্তমো আমি ভাবো যে নাই দিয়া আমাৰো।
অ'ইয়াতো গধূলা চাহ চাহ তো নবনায়ে প্ৰায় বনালেও। অকল চাহটো বনাব লগত কিবা খাবা নাই বিস্কুট চাহ বা কিবা খাবা সেই একো যেগয়া। স্নেক্স দিয়া বনাই যি মানুহে।
নাই, নাই।
ঠাণ্ডাই নাই।
নাই একে একে চাহটো চাহটো বাৰু আমাৰ চলে বাৰু ইভিনিং চাহ চলে। কিন্তু, চাহৰ লগত কি নৰ্মেলটো বিস্কুটে।
তানা সেইকাৰণেত মানুহে এতিয়া আমাৰো মন যায়াৰ বনাবা এলাহ লাগে বা হেনেতেন সেইকাৰণে। কেতিয়াবা। সহজে প বস্তু মেগিয় হওঁক চিপচ হে এইগিলান মাৰ যেন সেন কাৰণে এনেকা হৈ যায় হয়নে।
উম, সেইকাৰণে তো বেছি হেৰি হয়, মানে ধৰ ঘৰত যিবিলাক হেল্থি বস্তু এইবিলাক খাব নাপাওঁ। ত বাহিৰ বস্ত চা খায় পাইচা যায় আৰু যিবিলাক ধৰ পুতুককে হয় ৰেডিমেড পাওঁ। সেইকাৰণেতো হৈছে বেমাৰৰ পৰা
এই ঘৰতো এনেকুৱা বনাব পাৰে, ধৰিলক বানা নাই কেক চেক এইখন অলপ টাইম লাগেদেচোন বা এনেকা। কন পিঠাই হওঁক বা এনো হেৰি পেন কেক দি থাকে যে। কলেদি এনেকা হেৰি কৰিবা কম তেলতো এইগিলা খন বনাব পাৰি। হয়ে না নাই বা পপকন চ'ব পপকনো ভাল বাৰু পপকৰ্ন বেয়া নহয়। বা মুড়ি চুৰি অলপ পিয়াজ চিয়াজ কাটি। সিপিনে অলপমান না হেইভোৰ কিবা ধাণ্ডাই নাই।
মই সেইকাৰণে এইটা নিজে বনোৱা শিকিছোঁ চ'ব বস্তু।
নিজে বনাক গেলি বনাই খাক গেলি মানে এক ঘন্টা দুই ঘন্টা লাগি যায়েযি তাৰ পিছত আৰু খাবাৰে মন নাই নে না না।
সেইটো, সেইটো হয়। কিন্তু, মানে মই আজিকালি মানে বেলেগে বনওঁ কিবা বাহিৰত খাপকে মই মানে নিজে বনাই খাই বেছি ভাল পাওঁ। বেছিক আৰু এটা বস্তু জানা নাই নিজে বনাই খালি মানে নিজৰ হিচাপত বনাই খাব পাৰি আহ কেতিয়াওঁ ধৰক। ক'ৰবাত ধৰ স্পাইচ লেভেল হাই থাকে, ক'ৰাত লো' থাকে, ক'ৰবাত কিবা বেলেগ থাকে নিজে বনাই খালে এটা লাভ। কিন্তু মানে এনেহে এ ধৰ নৰ্মেল দিনো বনাব পাৰে ধৰ অলপমান ঠাণ্ডা পৰি আছে বৰ তৰটো ভাল তেতিয়া বনাব পাৰি। এই গৰম দিনত, গৰম দিনত। জিকি যাবা লাগব মই।
কেনকে মানে কেনেকুৱা জানা এতিয়া ধৰি লওঁ ত এক্সট্ৰাকে তোৰ হেৰি দি দিয়ে ন বা গেছ চেচ কিবা।
ক'ত
তই যে বনা পাকঘৰ এটাই থাকে না বেলেগ বনা।
নহ নহয়, নহয় পাকঘৰৰ এটাই।
এটাই এটা তহঁতৰ ঘৰত এটাই। ফিমেল আছে তই তই বনালি এনেকে মায়ে বনাল ল'লে হয়, তই বনালি এনেকাে নাই খাম ঘৰত নাই। আমাৰ ঘৰত দচটা মান আছে নাই মাইকী মানুহ এতিয়া তই মানে। পাকঘৰত ওচৰতো যাব নোৱাৰা মানে আৰু এনেকা নহয় যে এ ফিক্স। টাইমিং আছে, আজি এইটো টাইমত বনাব ঠিক আছে, তই সেনেতে বনাৰ পিচত মই বনাই লম, মই আগে বনাও সিহঁতে। নাই সেনে নাই তই মানে মই বনা আহিব টাইমতে সিহঁতেও আহিব ভাত লাগব এ তই নবনামনি নাই ৰহ বাপেৰে খাবা আছে বাপেৰে সোনকালেনাই হেঁতেন
মই বঢ়িয়াকে সুধি লওঁ আগতে বনাবি না মই বনাম বোলে আগতে বনাওঁ। তেতিহ'লে আগতে বনাব যা।
আমি পিছত মানে কেলে। পিছত বনোৱা বনে ৰাতিও মানে এলাহ লাগে
অ' নখংগেই যা।
অ ই সহজত তাতে কাৰত নহলেবাৰ যি বনাইছে চ তাই অলপমান খাওঁ সনে হৈ আৰু ইচ্ছা নযায় জানা।
এই এইবিলাকৰ কাৰণেতো এই যে আমাৰ যি এটা এই মানে সেইবিলাক বাঢ়ি যায় বেমাৰ পাতি হয়, বা যিমান যি চিংগি লগগি বাগিলেও মানে একো ডিফাৰেন্ট নাপাওঁ ন বস্তুবলাক, এইবিলাক এইবিলাকে কাৰণ বেলেগ কাৰণ নাই।
আমি ঘৰত আাবৌ পিছাৰ আ্থান আমি বাহিৰৰত সোধল বাগ এ সেইটয়ে কথা না, তই যদি অলৰে'দি তোৰ হাতত যদি চব ভৰ্তি আছে তই বেলেগত বাহিৰত খুচিবা যাবি?
নাই নাই নাযাওঁ নাযাওঁ নাযাওঁ।
নাই মানে অৱস্থা
হা মই মই এতিয়া মোৰে হেৰি হৈছে মানে মাজতে ক'লো ন তোক ক্ষীণাবা বুলি বহু বেয়াকে। তাৰ পাছত পুৰা একদম এতিয়া পুৰা একদম হেভি হেভিকে খোৱা হ'লো। খাই পেলাই আৰু ফুলি গৈছো মানে এটা বস্তু ৰিয়েলাইশ্যন কৰিছো মানে কেনে হেন কথাটো জানা নাই সেইকেইদিন কিন দে এতিয়া যাই মোক দেখা পায় দেখা পালে। অ' বাবুদুম ক্ষীণাইচাচোন অ' বাবুদুম ক্ষীণাই চাচোন। তেতিয়া এটা বস্তু ভাল আছিল বোলো খোজ কাঢ়ি আৰামচে যাব পাৰি একো প্ৰবলেম নাই খোজকাঢ়োতে ভাগৰ চাগৰ নালাগে বা একো নালাগে। এতিয়া যেতিয়া আৰু অলপমান বাঢ়িল ন ৱেট মানে, সেই কৰিলো ন কনজুম কৰিলো ন, এতিয়া আৰু মান অলপমান খোজ কঢ়িলে মানে একদম হাবাঠুৰি খাবা লাগে। এই তোহাৰ পিনেদি গেলি ওপৰত গেলি সেইখি উঠবাই নৰো তাত।
সেইখিনি আৰু মানে কেনেকুৱা আপ নাই আৰু এনেকুৱা এই এই যিটো ফাষ্ট আপ টো পাই আৰু সেইখিনিত বৰ অশান্তি লাগে।
বৈদ্য অশান্তি, আৰু এটা যে বহা জাগা খিনি আছে বহা জাগা খিনি না
হ একদম উপৰত যওঁ একদম এঢলীয়া টাইপৰ। এইটোতো বেলেগ।
বেলেগ। তই আজি দেখলি নাই এতিয়া ভয়ে লাগিছে ৰ যা নাযাওহে।
অ' মানে মোক বাই দিলা আহ ফালে মাজতে তাই গেছিল। মৰ্নিং ওৱাকত তাই আৰু বৌ এনকে
আ আচ্ছা।
আহিবি প় নে লাগিলে নহাইদ
এইখ এইখ ন সেইখ ন সিফাল খান নেকি?
এই যি তোৰ সেই কৰিবল বাৰ কি কি আছিল এখান এ নেদিছ নে কি আছিলে এইখেনে? ইউ এছ টি এম, ইউ এছ টি এম যে আছিলে সেই সেইখন পঢ়াম নেকি সেইখন।
সেখন পাহাৰতচোন এনেকুৱা মাটি নাই কাটব পাম।
আছে মাজত কাটি আছে তো মটি আৰু তই যোনখিনি দেখ ইচ কাটা মাটিখিনি দেখুৱাই যায় সেইখিনিত চোন মানুহ যে বোলে ৰাতি বহিয়ে থাকেচোন আমি আহ
অ' কেতিয়াবা মথা কটা হাৰী মাটি কটা মানুহৰ পৰা আহে না। নাজনো ক'ত বা দেখা পালা।
নৰ্ম নৰ্মেল হেৰিয় ল'ৰা বিলাকো থাকে। খাবা যায় ন দেখোন তাতে তাপি সি থাকে তাতে সেই জেগাতে।
কাম মবখ দিয়ে প
মাজতে এটা গ'ম পাৱনে নাপাৱ, তাতে এটা এটা মাইকী মানুহ বোলে তোৰ দা লৈ পেলাই খেদি আহিছিল বোলে কাৰোবাক কাৰোবাক খাই হৈছ বোলে সিহতে সেইখন পাহাৰত।
উম।